হেল্ল'? আছো এইফালে তুমি?
মই এই ৰুমত।
উম, ভালেই তোমাৰ?
মোৰো ঠিক ঠাক আৰু।
উম।
বাকী কল কৰিলো মানে তুমিতটো ডিলাৰতে কৰি আছা ন'? এ মোক গাড়ী এখন লাগিছিল অ', কম দামত।
পিছে কি গাড়ী লাগিছিলে তোমাক?
এয়া তুমি কিহত বা কৰি আছা?
মই তোমাৰ এনেকে ছেকেণ্ড হেণ্ড ডিলাৰ এটা খুলিছো।
অ', তোমাৰ তাত কম দামী আৰু় কি হব? তোমাৰ ধৰা তুমি উম, পচ, চাৰিচকীয়া লাগে পাঁচ লাখ মানত।
চাৰিচকীয়া তুমি এখন ভাল এখন ল'ব পাৰা তোমাৰ এইট হাণ্ড্ৰেড এখন।
অ', অ', কিমান দিন পুৰণাবা?
এইখন তোমাৰ চাৰি বছৰ মান হৈছে পুৰণা মাইলেজ-চাইলেজো ভাল গাড়ী কণ্ডিশ্যনো ভাল।
অ', বাকী ৰেজিষ্ট্ৰেশ্যন-চেজিষ্ট্ৰেশ্যন ফ্ৰী দিবা নে তোমালোকৰ ফালৰ পৰা দিবা ন' চাগে?
অ, সেয়াাই মোৰ ফালৰ পৰাই।
অ', ট্ৰান্সফাৰ এইবিলাক চব তোমাৰ পৰা?
অ', অ', আৰু তোমাক ব তোমাক দেখোন মই চিনি পাওঁৱেই দেখোন বন্ধু।
তাকেতো এতিয়া কিবা এটা মোক কমাই দিবা আৰু।
হ'ব, হ'ব। তুমি চাৰি, সত্তৰ দি দিবা হ'ব?
চাৰি চাৰি সত্তৰ ন'?
উম, এই ধুনীয়া কণ্ডিচন হৈ আছে গাড়ী, মাইলেজো ভাল।
অ', গাড়ীৰ কেই নম্বৰ মালিকৰ দুই নম্বৰ নে ডাইৰেক্ট এক নম্বৰ মালিকৰ?
এ ফাষ্ট অনাৰ।
অ', অ', অ', গাড়ী খনৰ ইমান হেৰিও নাই চাগে, ইমান খুতো নাই ইমান, ভালে হৈ আছে চাগে?
একদম টিপ টপ।
অ', অ', অ', ক-ক'ৰ পৰা লৈছিলা এনে গাড়ীখন?
এইখন তোমাৰ, হেৰি কি বুলি কয় এই আমাৰ কি বুলি কয় ঘৰৰ ওচৰত চাৰি আলি টোৰ পৰা অকমান আগত।
অ', মানে আমাৰ ইয়াৰে ন'?
ইয়াৰে ইয়াৰে, ইয়াৰে গাড়ী।
অ', পিছৰলৈ ইমান এটা হেৰিও নহয় আৰু কিবা সমস্যা হ'লে তুমিটো আছাই।
অ', ইয়াত এখন ৱৰেণ্টি থাকিবই তোমাৰ এক বছৰৰ।
সেইটোৱে আৰু কিবা সমস্যা হ'লে তুমিতো আছাই অ', অ'।
বন্ধু বেয়া নোপোৱা যদি কাম এটা কৰিব পাৰিবা নেকি? মই মানে, মোৰ এজন এনেকুৱা চেলচ মেন এজন লাগিছিলে মানে। কৰিব, তুমি পিছে যদি একো কাম কৰা নাই মোক অলপ সহায় কৰিব পাৰিবা নেকি?
পাৰিম বাৰু, এতিয়া তুমি কিমান মান দিব লাগে দিয়া?
তোমাক বা এতিয়া কিমান কে লাগে?
এনে, তুমি বা কিমান দিয়া আগত তোমাৰতো কোৱাচোন?
উম'। তোমাক বিশৰ বা পঁচিছৰ ভিতৰত হ'ব।
বিশৰ পৰা পঁচিশৰ ভিতৰত হ'লে আকৌ মোৰ ঘৰ এখনো আছে নহয়।
উম'।
কিবা এটা তোমাৰো ধৰক মোৰো ধৰক ত্ৰিশ কৈ মিলাই দিবা দিয়া।
অ' অ' সেইকাৰণে তো মই তোমাক সুধিছিলোঁ।
অ, মানে আকৌ মালিকজনৰ পৰা নোসোধাকে মই ক'লে বেয়া শুনি ন।
অ, একো নাই বন্ধু আৰু বন্ধুৱে ক'লেই হ'ল। তোমাক কিমান বা লাগে?
সেই ত্ৰিশ মান দিয়া, ত্ৰিশ দিলে পাৰি আৰু।
অ, হ'ব দিয়া।
ত্ৰিশত টো তোমাৰ একো আপত্তি নাই।
নাই, নাই, নাই।
অ, এনেই কোনখিনিত আছিলে বা তোমাৰ?
আমাৰ এই ঘৰৰ এইখিনি ওচৰতে খুলিছোঁ। এই মানে এইফালে যে তিনিআলিত। এইফালে তোমাৰ গাড়ী-চাড়ী বহুত অহা যোৱা কৰি থাকেতো। তাৰ মানে মুখতে মুখতে খুলিছোঁ।
অ, এনেই বেছা পাতি কেনেকুৱা তোমাৰ?
বেছা পাতি চলি আছে বাৰু ঠিকেই।
অ' আৰু হেৰি বিলাক মানে, তোমাৰ লাভ বিলাক।
লাভ মানে কেনেকুৱা? এতিয়া মই তোমাৰ গাড়ীখন ভাল কডিচনে চাওঁ। চাই মেলি মোৰ বিশ ত্ৰিশ থাৰ্টি টুৱেণ্টি পাৰ্চেন্টেন মান লাভ থাকে, মানে মই অলপ কমত আনি ইয়াত দামত চাওঁ বিক্ৰী কৰিব।
অ' অ' অ, মানে নোৱাৰ চাগে, মাহত কেইখন গাড়ী বেচা যায়?
মাহত তোমাৰ যায় পাঁচখন, ছখন মান আকৌ তোমাৰ চব কাষ্টমাৰে চাইও যায় আকৌ তোমাৰ অকন পইচাৰ অসুবিধাৰ কাৰণে সময়ো লগা হয় ন, পতককে তো ল'ম বুলিতো ক'ব নোৱাৰিব।
এনে গাড়ী এখনতো আৰু সৰু বস্তু নহয়।
তাকে আৰু তোমাৰ এক্সিডেণ্ট নোহোৱা, এনেকুৱা গাড়ী নানো আৰু মানে এক্সিডেণ্ট থকা গাড়ী। মানে ভাল কণ্ডিচনৰ আৰু মানে যাতে গা গ্ৰাহক আহিলেই যাতে গাড়ী পচন্দ হৈ যায়, টেষ্ট চলাই পেলাই।
সেইটোৱে দুৰ্ঘটনা হোৱা গাড়ী বিলাকৰ তোমাৰ আকৌ অকমান আনিলে, তোমাৰ নিজৰো অলপমান নাম টো বেয়া হয় নহয়।
অ' তাকে।
এতিয়া এনে মই যদি তোমাক ধৰা গ্ৰাহক দিওঁ, তুমি মোক কিমান মানকে হেৰি দিবা? এটা মোৰো এটা বাহিৰা ওলাব তেতিয়া।
তোমাৰ এইটো এক্সট্ৰা কমিশ্যন হ'ব।
তাকেতো কিমান মানকে দিবা বা প্ৰত্যেকখন গাড়ীত?
টেন পাৰ্চেণ্ট কে।
টেন পাৰ্চেন্ট ন, তাৰপিছত গাড়ী চাই পিনে দামটো কম বেছ হ'ব আৰু মোৰ লাভৰ মোৰ হেৰিটো।
অ অ সেইটোতো মানে সেইটো তোমাৰ আৰু মানে এনেকে নহয় যে তোমাক মই চেলছত সোমাইছো বুলিয়ে একে তুমি গোটেই হিচাপ তেনেকে মোক দিব লাগিব সেইটো মানে আমি চলি পেলাই আৰু অলপ ওপৰত উঠি মানে এখন ডাঙৰ কৰিব পৰাকে সেইটো কৰিব পাৰিলে হ'ল
অ অইনে আৰু অকলে আছা নে এতিয়া আৰু কোনোবা আছে
মই অকলে এজন আছে সেইজন মানে ইমান তাৰো মানে বিশ্বাস সী নহয় আৰু মানে মই তোমাক সেইকাৰণে বিশ্বাসী হিচাপে বন্ধুতো তুমি ভাবি মানে তোমাক মই সেইকাৰণে কৰিম বুলি ভাবছিলো তুমি তেতিয়া এ চাই মেলি অকন ডাঙৰ কৰো তাৰ পিছত এজন দুজনকে সুমুৱাই মেলি আৰু অলপ ডাঙৰ কৰিলে তেতিয়া আমাৰ অলপ ভাল হ'ব ন ব্যৱসায়টো
এ সেইটোৱে ব্যৱসায়টো যিমান ডাঙৰ হ'ব আমাৰো লাভ হ'ব
অ
সেইটোৱে আৰু বৰ্তমানতো তোমাৰ মানুহ বিলাকে নতুন গাড়ী কিনাতকে ছেকেণ্ড হেণ্ড গাড়ী কিনাই বেছি ভাল পায়
অ একেই কথা হয়গে নতুন কিনাতকে ইমান খিনি ই এম আই চি এম আই দিয়াতকে যদি ছেকেণ্ড হেণ্ডতে যদি এখন ভাল গাড়ী পোৱা হয় তেতিয়াতো লাভে থাকে কাষ্টমাৰজনৰ
সেইটোৱে আৰু মানুহৰ মনটোও ভাল হৈ থাকে যে উ মানে অলপমান কম দামতে ভাল গাড়ী এখন পালো
অহ তাকে এতিয়া যদি তোমাৰ চেলছমেনে যদি ব্যৱহাৰ পাতি ভাল লাগে কাষ্টমাৰো ভাল পাব তেনেকে গ্ৰাহকো আহিব ৰেছপন যদি ভাল লাগে আমাৰ চেলছমেনৰ
সেইটোৱে চেলছমেন জনৰ ওপৰতো কথা ন চেলছমেন জনৰ ওপৰত কথা তাৰপিছত তোমাৰ এ গাড়ী কেইখনৰ ওপৰত কথা
পিছে আৰু এটা চাইডত কৰিম বুলি ভাবিছিলো গাড়ীখনো চলি আছেতো এইখন তোমাৰ আমি দুটাই ভালকে কাম কৰি ভালকে কৰো কৰি মেলি তোমাৰ চাইডতে বাইক স্কুটি এখনো দি দিওঁ ন বাইক স্কুটিওতো মানে চবৰেতোতো একে ইমান পইচাটো নহয় যে গাড়ী ল'ব পৰা কিছুমানৰতো থাকিব পাৰে কিছুমান নাথাকিবও পাৰে ন
বাইক বাইক স্কুটি এক্সট্ৰা কে খুলিব নালাগে বন্ধু মই কোনটো কৈ আছো তুমি আমি আমাৰ যোনখন আছে ন তাতে তুমি মে কেইখনমান জাষ্ট তুমি মানুহক মানে দেখাবৰ কাৰণে কেইখনমান বাইক আনি থৈ দিয়া আৰু যেতিয়া মামাৰ মানে মানুহ বিলাকে আমাক বাইক খুজিব কিবা ক'ব আমি বাইক সমূহ আমাৰ গুদামত থৈ দিম যেতিয়া আ আ অ যেতিয়া মানে নহ'লে এতিয়া চোৱা আকৌ যদি তুমি এক্সট্ৰাকে এটা খুলিম বুলি ভাবা তেতিয়া কি হ' ব আকৌ সেইটোৰো তুমি ভাড়া ভৰি থাকিব লাগিব ন
অ তাকে
এতিয়া তুমি আমি এটা কাম কৰিম তেতিয়া যিহেতু ইতিমধ্যে এটা তোমাৰ ভাড়া দিয়ে আছা তাতে যদি তুমি অক এ তুমি অকমান এ ঠাই উলিয়াই তুমি বাইক কেইখনমান থৈ দিব পাৰা তেতিয়াহলে তোমাৰ। সেইটোও এটা পৰে মানে তোমাৰ এ ভাড়াটো বাচিলে তা তা তোমাৰ দ্বিতীয়তে তোমাৰ মানুহ বিলাকেও দেখিলে ত' এনেকে কি হব তোমাৰ অকমান লাভ হ'ব আৰু মানে আৰু যেতিয়া মানুহক ধৰা লাগা হলে আমি আমাৰ গুদামত থৈ দিম এ বাইকসমহ কিনি আনি কম দামত আমাৰ গুদামত থৈ দিম যেতিয়া মানুহে বিচাৰিব বাইক লাগে বুলি আমি তেতিয়া আনি দি দিম।
অ। পিছে এ বন্ধু মই কথা এটা ভাবিছিলো গম পাইছা তোমাৰ মানে এনে জ্ঞান ভালে খিনি আছে। তুমি চেলছমেনে নহয়, ডাইৰেক্ট তোমাৰ মই মেনেজাৰ হেৰিতে সোমাই দিম, পোষ্টতে।
অ', ভালে হ'ব তেতিয়া। যেতিয়া মোৰো ভাল হ'ব। মোৰো চাগে তেতিয়া অকমান
অ'। উম, তোমাৰ মোৰ এনেই কথা-বতৰা এইবিলাক ভালে লাগিছে বাৰু, মেইন কথা বতৰাই ন। মেইন ব্যৱহাৰেই পৰিচয়। উম, পিছে হেৰি কি বুলি কয় তোমালোকৰ এনেকুৱা বন্ধু আছে নেকি বাৰু অলপ ভাল এনেকুৱা বিশ্বাসী?
বিশ্বাসী বন্ধু কেইজনমান আছে বাৰু, সিহঁতে মানে এ কৰিম বুলি এনেকে বিচাৰি ফুৰিছিলে বাৰু। মই তোমাক যোগাযোগ কৰাই দিম বাৰু।
অ', অ', অ'। তুমি মানে কেইজন মান চোৱা, চাই পেলাই মানে এতিয়া গাড়ী কেইখনমান আনিব লাগে মানে জাগা এটা মানে চাইছিলো। হেইদিনাখন। মানে মই অকলে চব গাড়ী আনিব নোৱাৰিমতো ন।
অ'।
এতিয়া তুমিও গ'লে, মই গ'লে দুখন আনিব পাৰি আৰু তিনিজন-চাৰিজন মান হ'লে ভাল হ'ব।
সেইটোৱে। আৰু তুমি এনে কিমান মানকে বিনিয়োগ কৰিছা ব্যৱসায়টোত?
ব্যৱসায় মই, বিশ লাখ মান ওপৰৰ পৰা হেৰি কৰিছিলোঁ।
অ', অ', ঠিকে আছে। এতিয়াতো চাগে তোমাৰ প্ৰফিটে চাগে তোমাৰ বহুত খিনি হৈ যায়গৈ।
প্ৰফিট হয় বাৰু, কেতিয়াবা আকৌ ল'ছো হয়। হ'লে ভালেই হয় ন। এনেকুৱা যে নহয় যে প্ৰফিতে হৈ থাকিব বুলি।
ব্যৱসায় মানে লাভ-লোকচান ন! ব্যৱসায়তো আৰু সদায় লাভ নহয়, বা সদায় লোকচানো নহয়।
অ', তাকে যদি আমাৰ কাষ্টমাৰে ব্যৱহাৰ-পাতি, ৰেচপন যদি ভাল পায়, তেতিয়া আমাৰ লাভ হ'ব।
হেইটোৱে আৰু ব্য-ব্যৱসায় যে সদায় লাভ হ'ব সেইটোতো কোনো কথা নহয় না।
অ', তাকেইতো।
ব্যৱসায়ত আজি লাভ, আজি লোকচান।
উম, বন্ধু এতিয়া ঘৰতে আছা নে?
ঘৰতে মানে মই এ মোৰ আগৰ যোনটো কৰিছিলো সেইটো এৰি দিলো। ভালেই হ'ল তুমি মোক হেৰিটো ক'লা, মই কামে বিচাৰি ফুৰিছিলো।
অ', ঠিকে আছে তেনে দিয়া ন। দুয়োটাই মিলি কৰিম আৰু ন?
কৰিম বাৰু। মই এই আগৰ হেৰিটো এৰি দিলো মানে অকমান এ মানে মালিকজনে অকমান বেয়া ব্যৱহাৰ কৰিলে, তাৰপাছত তোমাৰ অকমান দৰমহাটোও কম আৰু বহুত কিত-কিটাই থাকে তাৰমানে।
সেইটোৱে আৰু মেইন দৰমহাটো কম হ'লেও ব্যৱহাৰটো ভাল হ'লে ভাল ন কাম কৰিবলৈ।
সেইটোৱে আৰু ভাত খাব সময়, নিদিয়ে চাহ খাব সময় নিদিয়ে।
অ'।
এইটো নহয় ন। মানুহে এ কাম কিয় কৰি আছে, খাবলেটো কাম কৰি আছে।
সেইটোৱে নিজৰ পেট পুহিবলৈহে কৰি আছে। উম।
ভাত খোৱা টাইমটো যদি তোমাক কিট-কিটাই তুমি কিয় কৰিবা?
তাকেইতো।
এতিয়া মই সেইকাৰণে কামেই বিচাৰি আছিলো। দিয়া ভালে হ'ল তুমি মোক কল কৰিলা।
উম, ঠিকে আছে দিয়া। এই পিছে দিনকাল কেনেকুৱা চলিছে?
দিনকাল বহুত মানে ইমান ভালো চলা নাই, ইমান বেয়াও চলা নাই মানে জীয়াই আছো আৰু এতিয়া। কলো দেখোন তোমাক চাকৰিটো এৰি দিলো এতিয়া চলপমান চলা টান হৈছে আৰু।
অ, অ, একো নাই তুমি কালি মানৰ পৰা আহি যাবা আৰু জইনিং কৰিবা কালিৰ পৰা।
কালিৰ পৰা পাৰিম ন তোমাৰতো একো অসুবিধা নহয়।
নাই নাই নাই নহয় তুমি মানে আগতে মানে মোৰ সৰুকে কৰিছিলো তো, সৰুকে কৰোতে মানে ঘপকে আকৌ তুমি সেইফালে কৰি আছা মোৰ বাৰু বন্ধু হিচাপে বাৰু তোমাক মোৰ তাত সোমাই দি পাৰিম যদি মোৰ আকৌ মোৰে যদি লা ইমান এটা বিচনেচো যদি ওপৰত নুঠে। তোমাক যদি সোমাই লাষ্টত যদি তোমালকে যদি মোলে পইচা দিব লগা নহয় মানে দিব নোৱাৰিলে মোৰেতো বেয়া লাগিব। যে বন্ধুজনক ললো দতমহাটো তাক ভালকে দিবই নোৱাৰিলো সেইকাৰণে অকমান এতিয়া ডাঙৰ হওঁতে এতিয়া তোমাক জনালো আৰু তুমি বেয়া নাপাবা আৰু বিশেষকে বোলো।
নাই-নাই বেয়া নাপ মোৰ ভালে লাগিছে যে মই এতিয়া বিপদত আছিলো একচুৱেলি কাৰণ মই, তোমাৰ ঘৰ চলিব জানে নে তোমাৰখন ঘৰ চলোতে কিমান পইচা লাগে।
তাকে
ত' সেই হিচাপত মোৰ অলপমান অসুবিধা হৈ আছিলে যে এতিয়া চাকৰি এটা পতকেনো ক'ত পাম।
এতিয়া ঘৰত কোন কোন আছে তোমালোকৰ?
মই, মা আৰু দেউতা।
অ, ঠিকে আছে ঘৰতো বৰ ইনকাম চাগে তুমিয়ে চলাব লগা হয়।
ময়ে চলাব লগা হয় মাহঁতো বেমাৰেই।
অ, ঠিকেই আছে তেনে।
যে বেমাৰটো বহুত পইচা যায় ন।
উম, তুমি তেতিয়া আৰু মানে আমাৰ দিলাৰতে মানে কি কি কৰিলে আৰু উন্নতি হব পাৰে সেইবিলাকো তুমি ভাবিবা ন। যাতে একে মোক কৰিলেহে তুমি কৰিবা সেইটো নহয় আৰু তোমাৰ যোনতটো ভাল দেখা সেইটো তুমি মোক নুশুধাকে কৰিলেও হ'ব মানে।
অ, সেনেকুৱা হলেতো মই ভালে পাওঁ আৰু মইতো সদায় ভালটোৱে বিচাৰিম ন কাৰণ তোমাৰ ডিলাৰ তোৰ লগতে মোৰ ঘৰখননো জড়িত হৈ থাকিব।
সেইটোৱে মানে মোৰ দিলা বুলি নহয় আৰু আমাৰ দুটাই দিলা আৰু।
সেইটোৱে-সেইটোৱে তোমাৰ ভাল হ'লে মোৰো ভাল হ'ব।
অ, তাকে। তোমাৰ বাৰু আৰু বিশেষ কিবা কব লগা আছে নেকি বাৰু।
নাই-নাই দিয়া হ'ব বাৰু দিয়া ন।
অ, ঠিক আছে তেনে কালি জনাম ন মই।
অ, কালি কালি মই এপাক যাম দিয়া বাৰু।